উম।
অ' কি খবৰ? কি নাই ৰ'বা খাম আৰু, মাই মাতি আছে।
অ', অ' ময়ো খোৱা নাই ৰ'বা, খাম আৰু হ'ল এইমাত্ৰ।
অ'।
তাকে মই বোলো কিবা এটা দৰকাৰী কথা আছিল
সেইকাৰণে ইমান ৰাতি ফোন, সেইকাৰণে বোলো ৰাতি ফোন কৰিব লগা হ'ল আৰু।
কোৱাচোন?
অ' হেৰি তুমি যদি ফ্ৰী আছা আমি মানে আৰু আছে কেই জনমান তেনেকে আমি মিলি কেনে কিবা এটা বিজনেচ কৰিম বুলি ভাবিছিলোঁ।
অ' মই মই একদম আছোঁ দেই। মই এইবোৰ বহুত ভাল পাওঁ।
অ', অ' তাকে সেইকাৰণে বোলো সুধি ললোঁ।
কিহৰ বিজনেচ পিছে?
সেইটো এতিয়া, তুমি কোৱাচোন কি কৰিলে ভাল হ'ব?
আমি কিমান চোৱা এতিয়া আমি কিমান কি আমি কাপোৰৰ বিজনেচ কৰিব পাৰোঁ বা খোৱা বস্তুো কৰিব পাৰোঁ যেনেকুৱা আজিকালি কেক চেকটো সকলোৱে বনাব জানে।
হয় পিছে মানে এতিয়া ধৰি লোৱা তুমি এতিয়া কোনখিনিত মানে মানে কিহত বেছি এক্সপাৰ্ট তুমি সেইটো হিচাপত আৰু।
মই ক'ব গ'লে ময়ে এনে আমি খোৱা বস্তুত দিলে বেছি ভাল হ'ব নেকি।
উম, আমি মানে যদি ধৰি লোৱা তাৰমানে হেৰি কৰোঁ আৰু চবে মিলি কেনে এটা ৰুম চুম লৈ পিনে তাতে বনাই যদি আমি ডেলিভাৰী কৰোঁ ন'
ডেলিভাৰী বুলি, অ'।
মানে লৈ যাব আৰু আমি বনাই দিম অৰ্ডাৰটো।
উম, উম। বা আজিকালিতো ক্ৰচেট কিমান ভাইৰেল হৈ আছে দেখা পাইছানে?
উম।
ক্ৰচেট যে বস্তু বনাই যে।
অঁহ।
আৰু ইমান কিউট কিউট লাগে বস্তুবোৰ, চাই কেনেও ভাল লাগে।
উম। সেইবোৰো পাৰি।
আৰু, কাপোৰ আৰু যে ফ্লাৱাৰ মেকিঙৰ পাৰি। ফুল চুল বনাই কেনে যে বেচে।
পাৰাই ন বিলাক।
অ জানো কিন্তু মই ক্ৰচটটো শিকি আছো মই পুঢৰা পাৰা হোৱা নাই।
অ শিকি থকা নহলে এইটো লাহে লাহে ষ্টাৰ্ট দিম।
অ পাৰি আৰু বাকী, অ খোৱা বস্তু যে ক'লো তাতে- আমি কাপ কেকচ দিব পাৰো আজিকালি কিমান কাপ কেকচৰ হেৰি হয় জানাই।
উম, আৰু মানে কেকৰ বিজনেছ - কৰিলে এটা ভাল হ'ব আজিকালিতো মানুহে মানে, সৰু সৰু কথা- তে মানে চেলিব্ৰেচন কৰে বা কেক কাটে কিবা কৰে।
উম একদম ঠিক কথা কৈছা।
মানে আগতেো মানুহে অকল বাৰ্থডে কেক কাটিছিল আজিকালি বাপৰে- নিউ ইয়াৰত কাটিব খ্ৰীষ্টমাছত কাটিব এনে- তো আছেই।
কোনোবা আহাৰ খুচিত কাটিব। কোনোবা জোৱাৰ জোৱাৰ দুখত কাটিব।
ইচৰাম কুকুৰৰ বাৰ্থডেটো কাটিব মেকুৰী - বাৰ্থডেটো কাটিব। সেইকাৰণে ভাবিছো কেকৰ বিজনেচয়ে বেছি ভাল হ'ব আৰু।
পাৰি দেই এইটো কিন্তু লাভজনক হয়।
উম উম, আৰু মানে ইমান খৰচাও নাই যে দিয়াচোন মানে-
উম খালি, ভালকে বনাব জানিলে হ'ল।
উম উম, আমি নহলে শিকি লম, তুমি জানা?
মই এ বেটাৰ টো বনাব জানো মানে কেক টো কিন্তু মই ক্ৰ্ৰীম টো হে বনাব- নাজানো।
অ মিলাব লাগে যে।
অ
অ সেইটো বাৰু টান আছে শিকিব লাগিব আৰু এজনী লগৰ আছে তাই জানে ভালকে তাই- তাৰ লগত শিকিব লাগিব।
শিকি ল'ম দিয়া তাৰে আগত আমি ভালকে প্ৰেক্টিচ কৰিব লাগিব।
উম।
বা কথা পাতিব আৰু কিমান পইচা আমি লগাম সেইবোৰ কথা পাতিব লাগিব।
উম, পইচাওটো লাগিব অলপমান।
উম।
সেইটোয়ে আৰু, মানে এতিয়া- ভাবিছো আৰু কিমান আৰু জব বিচাৰি থাকিম হেৰি কৰি থাকিম তাতকে- আমি নিজে যিহেতু আমি পাৰোৱেই।
অ আৰু- নিজে এটা বস্তু ইনকাম কৰিব পাৰিলে সেইটো আমাৰ কাৰণে সমান ডাঙৰ কথা হব হয়নে।
উম, তেতিয়া আহে আমি যেতিয়া আগৰ - তই দিয়া বেলেগ কিবা কিবি কৰিব পাৰিম।
উ যিহেতু আমি সৰুৰ পৰাই সেই হ'ম। আমি সৰু পৰা আহে ডাঙৰ হ'ম ন। তুমি যা যানা নাই কেক বনাব।
মই- কে বনাই পোৱা নাই। সেনেকে এবাৰ বনাইছিলো কিন্তু ভালে হৈছিলে।
উ অ তে ভাল লাগিব।
অ এবাৰ বনাইছিলি নে সেইবাৰ ভালে ভালি ক্ৰীম চিম দিয়া নাই নে নৰ্মেল।
অ বিজনেচ কৰিলে টিম ৱৰ্কটো ভাল হ'ব লাগে।
উম সেইটোয়ে বুজা বুজি থাকিব লাগে।
উম মোৰতো মোৰতো স্কুটি, আছে মই ডেলিভাৰী কৰিব পাৰিম।
উম ভালে হবচোন।
অ
আৰু বজাৰ চজাৰ কৰাত সুবিধা হব।
অ আমি তেতিয়া অ ঠিক কৈছা আৰু তেয়া আমি অনলন হেৰি কৰিব। পাৰিব পাৰিম।
উম
চেল কৰিব পাৰিম।
এইতো আজিকালি চব অনলাইনতে কৰে।
উম
উম
অনলাইন হোৱাৰ কাৰণে কিন্তু আমাৰ বহুত লাভ হৈছে। কিন্তু
উম কিমানে ঘৰৰ পৰা সেনেকে বনাই আছে ন।
অ আৰু আনকি অনলাইন শিক শিকিও আছে বনাইও আছে আৰু কৰিও আছে।
সঁচাগে বহুত ভাল হৈছে কিন্তু অনলাইনতো মানে এনেকুৱা ইমান ভাল হোৱা কাৰণে-
উম
চবেই শিকিব পাৰে।
বাকী তোমাৰ লগৰ জনী ক'ত ক্লাছ লৈছিলে নে অনলাইনত শিকিছে নে। উ
নাই তাই ক্লাছ লৈছিলে আৰু তাইৰ এইবিলাক মানে। আগৰ পৰাই আৰু ইন্টাৰেষ্ট আছে। ইটাৰেষ্ট লাগিলে চাবাচোন তোমাৰ যোনটো বস্তু ইণ্টাৰেষ্ট লাগে সেইটো বস্তু মানে। ভাল হ'বই-
উম কথাতটো ঠিক কৈছা।
উম এতিয়া ইন্টাৰেষ্ট নোহোৱা কাম এটা যদি কৰিব যা সেইটো অবিচ- কি আমাৰ বেয়াই লাগিব।
উম
এতিয়া আমাৰ এতিয়া।
আৰু কব গলে হা আজিকালি জব। বিচৰা সেইবোৰতকে বিজনেচত বেছি ইন্টাৰেষ্ট চবৰে।
সঁচাইে আৰু ভালো। মানে লাভ আছে। তাৰ পিছত উ আৰু মানে কি? আৰু নিজৰ মানে মনটো শান্তি লাগে বা ফূৰ্তি এটা সেইটো বেলেগ ফূৰ্তি
অ নিজৰ দমত কিবা এটা কৰিব পাৰিছো
উম আৰু ধৰি লোৱা আমাৰ আজি কাৰোবাৰ এজনী গা বেয়া হ'ব দে আজি আমি নাযাও সেনে
অ কাৰো তলত কৰিব নালাগে
খালি আৰু বুজা বুজি লাগিব টিম ৱৰ্ক কৰিলে
অ সেইটোতো থাকিবই লাগিব
উম এতিয়া আমি দুই যিহেতু আমি ভাল বন্ধু লগৰ ছোৱালী তে সেইকাৰণে আমি কৰিম বুলি ভাবিছো আৰু
অ
বোলো আমি যিহেতু ভাল লগৰ ত আমি অ আমি পাৰিম আৰু
নিশ্চয়
উমহ সেইটোৱে আৰু ঘৰত কথা পাতিবা ময়ো কথা পাতিম
কিন্তু পইচাটো যোগাৰ কৰ পৰা কৰিবা ঘৰৰ পৰা
সেইটোৱে আৰু কথা পাতি চাবা ঘৰৰ পৰা ভালকে কবা বুজাবা
বুজাম মোৰ ন কিবা এটা হেৰি কৰাৰ আগত মানে নিজৰ পইচা হলে বেছি ভাল লাগে মানে মই মইতো এইটো আগৰ পৰাই ভাবি থৈ দিছিলো সেইটো কাৰণে মই অলপ অলপ কৰি চেভিং কৰি আছিলো। হব দিয়া অলপ জমা হৈছে আৰু বাৰু খুজিব লাগিব
এই নিজৰ মানে অলপ যদি নিজৰ পৰা যদি দিব পাৰি তেতিয়া মানে সেইটো ভাল লাগে আৰু
উম যিহেতু নিজৰে কাম কৰিম আমি
অ ফাৰ্ষ্টতে বাৰু ইমান নালাগে আমিতো সৰুৱে মানে অকমান সৰুকে কৰিম ফাৰ্ষ্ট
হয় হয়
এই ইমানো নালাগিব আৰু নিজৰ খিনি দিয়ো হ'ব চাগে মই ভাবো আৰু যিহেতু আমি সৰুকে ষ্টাৰ্ট কৰিম
এ হৈ যাব কাৰণ অকলে নাই নহয় ইমান আমি আছোৱে দেখোন বহুত
জনী ছয়জনী আছো আৰু
উম
সেয়াই
তাকে সোনকাল সোনকালে ষ্টাৰ্ট কৰিব লাগিব
ঠিকে আৰু এতিয়া বন্ধ পাইছো কাৰনে আমি এতিয়াতে আমি লগ হৈ কেনে কথা টো পাতিব লাগিছিল নেকি
উম এইকেইদিনত
উম
তাকেতো পাতিব লাগিব কালিয়ে পাতিব লাগিব আজিতো ৰাতিয়ে হ'ল
কালি লগ হও বলা নহলে
অ চবে লগ হয় এনেতো এইবিলাক কথা ফোনত কথা ফোনত পতা কথা নহয় ন
অ ফোনত কলে আমি হেজাৰ কথা আৰু এটা কথা কি এনেকা কথাত টা ওলালে মানে বহুত কথা ইমেজিনেৰি মানে কি এনেকুৱা হব কি আমি প্লেনটো বনাইছোঁ মানে আমাৰ চাকচেচফুল হৈয়ে গ'ল আৰু তুমি যদি দোকান দিলোয়ে
উম
পইচা পালোয়ে
উম সপোন দেখিলোৱে
এনেকুৱা হৈ যায়
উম
মোৰ লগৰ কেইজনীৰ লগত তেওঁৰ সদায় এনেকুৱা হয় মানে জানাইতো চবৰে এটাই ড্ৰিম থাকে মমৰ দোকান দিয়া পাণ দোকান দিয়া
উম সঁচাকে আজিকালি যে বহুতে সেনেকে দি আছে জানানে মমৰ দোকান
অ আগতেো আমি ভাবিহে আছিলু কিন্তু আজিকালি বহুতে কৰিও আছে আৰু পইচাও পাই আছে
কিন্তু আমিহে পাৰা নাই
নাই এইবাৰ কৰিবই লাগিব কৰিম দিয়া
উম এইবাৰ কৰিমে দিয়া আৰু কিমান আৰু বেলেগক চাই থাকিম হয়নে
উম সেইটো কাৰণে পিছে কেক বোৰ বনাব কাৰণেটো এটা অভেন লাগিব
অ লাগিব
অভেন হলেতো দাম লাগিব সেইটোত
উম সেইটো চাগে হেৰি কৰিব লাগিব অফাৰত কিবাহত পালে সেনেকুৱা বিচালে চিচালে যাই পিনে চাব লাগিব
আজি মোৰ লগৰ ছোৱালী এজনীয়ে কেক বনাইছিলে তাই হেৰিৰে বনাইছিল মানে এয়াৰ ফ ফায়াৰত বনাইছিল
অ
এৰফাইৰ যে আছে তাতো ভালে হৈছে ওপৰৰ খিনি ওপৰৰ লেয়াৰ টো পুৰা কৃস্মি হৈছে আৰু তলৰ বাকী ই চব চফট চফট খাবলে ভাল এনে ক আমিতো এনে ঘৰত বনালে কুকাৰতহে বনাওঁ
অ
কাৰতকে ভালে হৈছে
অ তে ভালে ন
উম
উম
বা এনেকা মাৰি যায় আমি কুকিজো বনাব পাৰো
অ পাৰিতো মানে বেকাৰী আইটেম বিলাক ৰাখিব পাৰিম আৰু চব
অ
উম সেয়া আৰু ফাষ্টতে আৰম্ভ কৰোঁ তাৰ পিছত এটা দুটাকে বাঢ়ি যায় থাকিব
উম
সেনেকেতো ডাঙৰ হব
কাইলে লগ কৰোঁ ব'লা কালি কেইটাত পাৰিবা
পাৰি কালি সোনকালে যাম দিয়া অলপমান এঘাৰটা বাৰটা মানত
অহ বাৰটা মানত আহিবা চবকে কৈ থৈ দিবা
উম উম মই